শুনি আছে নে? অ', হয় হয়, পাইছোঁ।
হয়, বাকী ভালনে?
অহ, অ', ভালেই, তোমাৰ ভাল?
ভাল, ভাল।
অ', ঘৰতেই আছা?
বাৰু কোৱাচোন, হয় হয়, ঘৰতেই আছোঁ।
অ', অ'। মানে তোমাৰ লগত আজি অকমান এটা বিষয়ৰ ওপৰত আলোচনা কৰিম ভাবিছো, অ' বিষয়টো হৈছে মানে আমাৰ অসমৰ আমাৰ বিভিন্ন ঠাই আছে তুমি জানাই বহুতো মানে জনপ্ৰিয় ঐতিহাসিক আহ স্থান কিছুমান আছে। সেই ঠাইসমূহৰ বিষয়ে আমি অকমান, অকমান আলোচনা কৰো, কেনেকুৱা হ'ব?
হয় হয় বাহ বৰ ভাল টপিক এটা বাছি লৈছা দেই তুমি। মানে এই টো একেবাৰে কথা পাতিবলগীয়া টপিক মানে বিষয়ে হয় দিয়াচোন। যিহেতু আমাৰ অসমত অসম বুলি ক'লে, অসমৰ ঐতিহ্য বা আমাৰ অসমখন ঐতিহাসিক আ স্থানসমূহেৰে ভৰ পূৰ ভাল‌ লগ অ' বিষয় এটাই বাছি লৈছা দিয়াচোন, বাৰু কোৱাচোন
মানে ধৰক প্ৰতি বছৰেটো আমাৰ অসমত বিভিন্ন পৰ্যটক আহেই আহি মই ভাবো পোন প্ৰথমে তেওঁলোকে আমাৰ যি নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ বৰ্তমান অম্বুবাচী চলি আছে সেই ঠাই কামাখ্যা মন্দিৰত এবাৰ হলেও মানে আহেই আৰু তুমিও ভাবানে হয়
হয় হয় নিশ্চয় তুমি ঠিকে কথাই কৈছা কাৰণ যিহেতু আ মানে পৰ্যটক আহিলেও আহ লাগিলে উম ট্ৰেইনেৰে কিয় নাহওক তেওঁলোকে প্ৰথমতে কামাখ্যা মন্দিৰটোয়ে তেওঁলোকে ওচৰতে পাব ভ্ৰমণৰ বাবে সেইবাবে মই ভাবো যে বেছিভাগ পৰ্যটকে কামা আহ আমাৰ কামাখ্যা আহ মন্দিৰ বা শক্তি বি মানে ভ্ৰমণৰ কাৰণে আহে তেওঁলোকৰ লোকে ভাবে যে এই শক্তি বিদটো আমাৰ ঐতিহ্যৰ ভিতৰত এক অন্যতম অ ঐতিহ্যপূৰ্ণ মানে
উম উম উম হয় ইয়াৰ লগ কামাখ্যা মন্দিৰৰ লগত হয় কোৱা
হয় মই মানে বাতৰিত বহুত দিন পাইও আছো যে আমাৰ এই ডাঙৰ-ডাঙৰ যে বলীউডৰ এক্টৰে মানে অভিনেতা হওঁক বা অভিনেত্ৰী হওঁক এই সকলোৱে মানে বহুত দিন ধৰি এই কামাখ্যা মন্দিৰ ভ্ৰমণৰ কাৰণে আহি আছে মই বহুতৰে বহুত কেইজনেৰে পাই আছো নহয় নে তুমি
হয় হয় পাইছিলো আৰু তোমাৰ এই উদ্যোগপতি সকলো আহে উদ্যোগপতি বিভিন্ন মানে ডাঙৰ ডাঙৰ আহ ব্যক্তিসকলে মানে প্ৰায় আহি থাকে মানে দৰ্শন কৰিব। তাৰ পাছতহে মানে তোমাৰ ধৰ বেলেগ বেলেগ এ ঠাইসমূহত যায় যায় আৰু তাৰ পাছতে যদি কওঁ মই হেৰি হয় আমাৰ কাজিৰঙাত কাজিৰঙালৈও যায় বহুতো
হয়
ব্যক্তি পৰ্যটক প্ৰতি বছৰে
কাজিৰঙাৰ ৰাষ্ট্ৰ উদ্যান একেবাৰে চাব লগীয়া মানে ঐতিহ্যপূৰ্ণ ঠাই হয় কাৰণ আহ তাতে আমাৰ বনৰীয়া জীৱ জন্তুৰে ভৰপুৰ ঠাই হয় ন। সেইবাব বেছিভাগে বনৰীয়া জীৱ-জন্তু ভাল পায়। হয় হয় হয়।
উম।
আৰু তাতে ৰয়েল বেংগল টাইগাৰো থাকে। তেওঁলোকে তাকো সেইটো তাকো দেখা পায়।
হয়।
আৰু আজিকালি যিবিলাক বেছিভাগ মানুহ তোমাৰ এই বনৰীয়া জীৱনৰ লগত জড়িত, তেওঁলোকে এই বনৰীয়া জীৱনতটো হওক বা গছ গছনিৰে ভৰপূৰ প্ৰাকৃতিক সৌন্দৰ্য বহুতে ভাল পায়, সেইবাবে বেছিভাগৰ মানে পচ মানে মন-মনোৰঞ্জনৰ ঠাই বিশেষকৈ মই ভাবো যে এই ৰাস্ত যোগদান বোৰে হয়।
হয়, হয় একেবাৰে ঠিক কথা কৈছা মানে কাজিৰঙাখন সঁচাকৈ প্ৰকৃতিৰ মানে সৌন্দৰ্যৰে ভৰপূৰ, আহ তাৰপিছত তে যদি কওঁ মানে মই এই আমাৰ কাজিৰঙা দৰ্শনৰ পিছতে বহুতো লোকে আমাৰ ঐতিহাসিক এই আমাৰ আহ ঠাইৰ এ শিৱসাগৰলৈ ভ্ৰমণ কৰিব আহে, শিৱসাগৰত তো-তুমি জানাই।
হয়, হয়! জানো, জানো। শিৱসাগৰতটো বহু কেইটা মানে ঐতিহাসিক, আহ' স্থানৰ বাবে মানে জনাজাত আৰু। তাৰে ভিতৰত ৰংঘৰ অন্যতম, ই মানে এছিয়াৰ প্র থম কি বুলি কয়, মানে এপি এম ভি থিয়েটাৰৰ ভিতৰত মানে এটা আৰু জনা যায় আৰু, আৰু বিশেষকৈ ৰংঘৰত টো আমি সকলোৱে জানোৱেই ন যে স্বৰ্গদেউ অহ প্ৰমত্ত সিংহই তে সেই ৰংঘৰটো নিৰ্মাণ কৰিছিলে। আৰু বিভিন্ন ধৰণৰ ৰজা হওক ৰাজ পৰিয়ালে মানে হাতাত হাত তি যুঁজ হওক, মহ যুঁজ হওক বা বিভিন্ন ধৰণৰ ক্ৰীড়া অনুষ্ঠিত কৰিছিলে য'ত আমি তাতে ৰংঘৰত বহি পিনে উপভোগ কৰিছিলে আৰু পৰ্যটকসকলেও তাতে গৈ পিনে সেইবোৰ চাই পিনে আকৰ্ষিত হৈছিলে।
হয়, হয় ঠিক কৈছা একেবাৰে মানে আমাৰ শিৱসাগৰখন এনেকুৱা মানে এখন ঐতিহ্য-ঐতিহাসিক ঠাই মানে পৰ্যটক, বা-বাহিৰৰ পৰ্যটকে মানে আহিলে তালৈ এবাৰ নোযোৱাকৈ মানে নাথাকে তাতে মানে এনেকুৱা ধৰণৰ আমাৰ ৰজা মহাৰজাসকলৰ দিনৰ আহোম ৰাজত্বৰ যুগৰ যি মানে আমাৰ তাতে বিৱৰণ উল্লেখ আছে তেওঁলোকৰ আ মানে স্মৃতি এ স্মৃতিৰে মানে যিসমূহ মানে তেওঁলোকে নিৰ্মাণ কৰি থৈ গৈছে, এই ধৰা জয়সাগৰ পুখুৰীয়ে হওক, এনেকুৱা ধৰণৰ আ-আদি। মানে খুব মানে ভাল পায় তেওঁলোকে ভ্ৰমণ কৰি।
হয় তলাতল ঘৰো আছে যাৰ ভিতৰত এটা কাৰেং ঘৰো আছে মানে যি শিৱসাগৰৰ মানে এটা গুৰুত্বপূৰ্ণ ঐতিহ্য হয়। এই দুয়টা মানে আহোম সাম্ৰাজ্য়ৰ ৰাজকীয় প্ৰ প্ৰাসাদ বুলি কব পাৰি। আৰু তলাতৰ ঘৰ মানে বহুত তল বিশিষ্ট এক বিশাল স্থাপত্য হয় ইয়াত তোমাৰ গোপনং সৰ সো- সুৰুন সুৰংগ আৰু সুৰক্ষাৰ বিশেষ ব্যৱস্থা আছিল ন, আমি শুনিয়ে আছো বা আমি কিতাপত পঢ়িয়ে থাকো যুদ্ধৰ সময়ত এই সুৰংগসমূহ ব্যৱহাৰ কৰা হৈছিল। সেই সুৰংগসমূহত সুৰংগসমূহ তোমাৰ মানে কোনেও নজনাকে বনোৱা হৈছিলে যাতে যুদ্ধৰ সময় সময়ত কেতিয়াবা সমস্যা হ'লে তেতিয়া সেই সুৰংগৰে যাতে আহ সুৰক্ষিত হৈ পিনে তেওঁলোকে পলাই যাব পাৰে বা যিকোনো এ মানে এ প্ৰত্যাহ্বান লব পাৰে নহয় নে।
হয়, একেবাৰে ঠিক কথা কৈছো, তাৰে মানে মই দেখিছো তেওঁ তাৰে তেতিয়াৰ দিনৰ হিলৈ, বৰটোুপ এনেকুৱা ধৰণৰ মানে অস্ত্ৰ-শস্ত্ৰবিলাক মই মানে এবাৰ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ দশমমান শ্ৰেণীত থাকোঁতে, তেতিয়া মানে মই সেইবোৰ নি নিজ চকুৰে দেখি মানে মই খুৱ ভাল লাগিছিলে, আপ্লুত হৈ পৰিছিলোঁ। আহ, যে মানে মহা-ৰজা, মহাৰজা দিনৰ সেই আহোম ৰাজৰ যুগৰ যি মানে বুৰঞ্জী আমিতো ধৰা, কিতাপ পত্ৰতহে পঢ়িবলৈ পাইছিলোঁ, কিন্তু মই মানে নিজ চকুৰে ৰে দেখি মই সঁচাকৈ আপ্লুত হৈ পৰিছিলোঁ। তুমি কেতিয়াবা গৈ পাইছানে বাৰু?
অ', মইতো আজিলৈকে গৈ পোৱা নাই বাৰু।
অ', অ', যাবা, যাবা এবাৰ চাবা সময় সুবিধা পালে।
মই শুনি আছোঁ, কাৰণ তাতে তাৰে প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া বা তাৰে ঐতিহ্যসমূহ চাবলৈ বহুত মনোমোহা আৰু আমাৰ ঐতিহ্য ভিতৰত যিহেতু আ, এটা বিশেষ ঐতিহ্যপূৰ্ণ ঠাই হয়, সেইকাৰণে মোৰ মন আছে এবাৰ গৈ পিনে ভ্ৰমণ কৰাৰ বাবে, মই যাম বাৰু তাতে। আ, গৈ মোৰো ময়ো তাতে অভিজ্ঞতাখিনি ল'ম গে, যিমানখিনি পাৰোঁ। নতুন, নতুন কথা শিকি শিকিবলৈ চেষ্টা কৰিম।
হয়, হয়। এতিয়া, মই তোমাক আমাৰ ইয়াৰ পিছতে মই ক'ব বিচাৰিম, মাজুলীৰ কথা তুমি মাজুলীৰ বিষয়ে কি ক'বা, অকণমান কোৱাচোন।
অ', মাজুলী ক'ব গ'লে আমাৰ বিশেষকৈ ৰাস মহোৎসৱৰ বাবে বিখ্যাত। অ', য'ত আমি মাজুলী বুলি ক'লে প্ৰথমতে আমাৰ মনত আহে এই ৰাস মহোৎসৱৰ কথাই। য'ত আহ, শ্ৰী কৃষ্ণৰ এ, যিবিলাক সৰুৰ পৰা যিখিনি তেওঁলোকৰ জীৱন কালত হোৱা যিখিনি লীলা-খেলা, তেওঁলোক তেওঁ গোপীসকল সকলৰ লগত কৰা লীলা খেলা সেই সকলোবোৰ মানে এই ৰাস মহোৎসৱত পৰিবেশন কৰা হয়। তাৰে তাতে বাস কৰা সাধাৰণ অ', ৰাইজে সেই ৰাস মহোৎসৱত ভাওনাৰ, ভাওনাৰ জৰিয়তে সেই তেওঁলোকে সেইবোৰ পৰিচালনা কৰি দেখাই আৰু মাজুলী বুলি ক'লে আৰু এটা কথা মনত পৰে! এই মুখা মানে মুখা অ', মুখা শিল্পৰ কথা। কাৰণ মুখা শিল্প মাজুলীৰ মানে আটাইতকৈ অ', জনপ্ৰিয় হয়, মাজুলীত আৰু সেই মুখাশিল্পবোৰো মানে তোমাৰ এই ভা-ভাওনাৰ জৰিয়তে তেওঁলোকে প্ৰকাশ কৰে, বা তাতে অনুষ্ঠিত কৰে। আৰু ইমান ধুনীয়াকে তাতে ৰাস মহোৎসৱবোৰ পালন কৰে, দেখিবলৈ এ, ইমান ভাল লাগে। বহু ধৰণৰ পৰ্যটক মানে মাজুলীলৈ গৈ পিনে ভ্ৰমণ কৰে, এইবোৰ সকলোবোৰ এ, দৃশ্যবিলাক চাই পিনে তেওঁলোক বহুতে মনোমোহা হয়। ত' তুমি বাৰু গৈছানে কেতিয়াবা মাজুলীলৈ?
মই বাৰু বৰ্তমানলৈ মাজুলী গৈ পোৱা নাই, কিন্তু মানে মাজুলীৰ কথা শুনি মই সঁচাকৈ মানে এবাৰ মানে যেতিয়া সুবিধা হয়, মানে এবাৰ যাবলৈ খুব ইচ্ছা আছে। তাৰে মানে প্ৰতি বছৰে আমি শুনো যে বিদেশী পৰ্যটক সকলে আহে। আহি তাৰে মানে যি মানে কলা কৃষ্টি সংস্কৃতি যে ভৰপৰ এখন ঠাই মাজুলী! যিহেতু সেই তাতে মানে তেওঁলোকে আহি অ', খুব ভাল পায় আৰু। তাৰে কলা কৃষ্টিবোৰ মানে চাই। বা-বিশেষকৈ ৰাস, ৰাস মহোৎসৱৰ সময়ত। আহ, খুবেই মানে এক মানে মাজুলীখন মানে আমাৰ অসম খনৰ ভিতৰত ভিতৰতে মানে এক ঐতিহ্যপূৰ্ণ তথা মানে জাকত জিলিকা ৰূপে হৈ পৰে এই মাজুলী এ, বিশেষকৈ ৰাস মহোৎসৱৰ সময়ত, হয় নহয়নে বাৰু।
হয়', হয়', একেবাৰে সঁচা কথা মানে তাৰে যিটো দৃশ্য সেই দৃশ্যটো চাবলগীয়া হয়, একেবাৰে মুনোহা দৃশ্য হয় আৰু সেইবাবে পৰ্যটক সকলে ভ্ৰমণ কৰিও ভাল পায় তাৰে কলা কৃষ্টিবোৰ শিকিবলৈ পায় বা বিভিন্ন ধৰণৰ তেওঁলোকৰ অভিজ্ঞতাও হয় যিবোৰ মানে তেওঁলোকে পাহৰিব নোৱাৰে বা তেওঁলোকৰ নতুন নতুন যিবিলাক অভিজ্ঞতা হয় আৰু তোমাৰ এই ঐতিহ্যপূৰ্ণ স্থান বুলি কওঁতে মোৰ আৰু এটা স্থানৰ কথা মনত পৰিছে ৰ'বা এই যে আমাৰ শৰাইঘাট দলংখন এই শৰাইঘাট দলং খনতো এটা তোমাৰ ঐতিহ্যপূৰ্ণ
আগৰ আহোম যুগৰে এক মানে চিহ্ন বুলি ক'ব পাৰি
হয়', হয়' মানে সেই শৰাইঘাট শৰাইঘাটতে মানে তোমাৰ যিহেতু ষোল্লশ অ', এসত্তৰ চনত এ ঐতিহাসিক যিটো মানে যুদ্ধ আছিল শৰাইঘাট যুদ্ধ তাতেটো সংঘটিত হৈছিলে য'ত আমাৰ সেনাপতি লাচিত বৰফুকনৰ নেত আহোম আহ সেনা বাহিনীয়ে তোমাৰ মোগল সেনাক পৰাস্ত কৰিছিলে আৰু এই অসমৰ স্বাধীনতা আৰু গৌৰৱ এই সকলোখিনিয়ে কঢ়িয়াই আনিছিলে আৰু এই আহ যুদ্ধতে তোমাৰ লাচিত বৰফুকনে। আমাৰ আহোম সেনাপতি তেখেতেতো তেখেতৰ মোমায়ে ক মানে মাৰিছিলে যে তেখেতে ইংৰাজও লগত হাত মিলাই ছিলে যাৰ ফলত তেখেতে কৈছিলে ন যে দেশতকৈ মোমাই ডাঙৰ নহয়, এই বুলি কয় তেওঁ তেওঁ নিজৰ মোমাইক হত্যা কৰিছিলে কাৰণ অ', তেওঁৰ যিটো দেশপ্ৰেম আছিলে সেই দেশ প্ৰেমটো মানে আমি কোনেও অনুভৱ কৰিব নোৱাৰোঁ
হয়', হয়', ঠিকেই কৈছা একেবাৰে ম সঠিক কথা কৈছা। মানে শৰাই ঘাটৰ যি ৰণ সেই ৰণ মানে আমাৰ প্ৰত্যেকজন অসমীয়াৰ মানে চকুত যেন বাহি গৈছে ভাহি আছে, যদিও আমি মানে কিতাপে পত্ৰইহে পঢ়িবলৈ পাইছো, কিন্তু যি সেই ঐতিহাসিক ৰণ বিজয় হৈছিল আমাৰ আহোমসকলে, গোটেই আমাৰ অসমবাসী সেইটো মানে আজিও এক গৌৰৱৰ বিষয় আমি মানে বুকু ডাঠ কৰি আজিও কওঁ সেই শৰাইঘাটৰ ৰণৰ বিষয়ে।
হয়', হয়', একেবাৰে সঁচা কথা দেই, তোমাৰ বাৰু
আৰু আমাৰ এই অসমখনৰ এনেকুৱা মানে ইমানেই ঠাই আছে বা ইমানে ঐতিহাসিক অ', থা স্থান কিছুমান আছে যেনে ধৰা তোমাৰ ব বৰ বৰপেটা সত ত্ৰ বা বত্ৰদোৱা থান, এনেকুৱা বহুত ঠাই আছে যিবোৰ আমি এইখিনি সময়ত মানে কেতিয়াও আমি শেষ কৰিব নোৱাৰো পাতি হয়নে।
হয়', হয়', একেবাৰে সঁচা কথা দে বহ মানে ইয়াৰ বাবে বহুখিনি সময়ৰ প্ৰয়োজন আৰু আমাৰ হাতত সময়ৰ নাটনি এতিয়া, ঠিক আছে বাৰু বেলেগ এদিন আকৌ কথা পাতিম
আলোচনা কৰিম পাছত আমি আজি ইমানতে সামৰো দিয়া, হয়', ধন্যবাদ।
হয়'